অ উম শুনিছোঁ শুনিছোঁ মোৰ মাতটো শুনিছা নে?
অ শুনিছোঁ শুনিছোঁ কি কৰি আছা?
এয়া এনেই বিচনাতে শুই আছিলোঁ তুমি কি কৰিছা?
মইও তোমাৰ সেই অকমান ৰাস্তাৰ ফালে ওলাই আহিছিলো
অ' অ'
উম বাকী ভাত পানী খালা?
উম খালো খালো তুমি খালানে
মই তোমাৰ সেই খাই মেলি উঠিছোঁ আৰু অকমান আগত। বাকী খবৰ -খাতি কোৱাচোন।
উম খবৰ -খাতি ভাল ভাল তোমালোকৰ ভাল নহয়।
অ' অ' আমাৰো ভালেই ভালেই বাৰু দেই তাক। তাকে আজি মানে ফন কৰিলেও কথা এটা অকণমান আলোচনা কৰিম বুলিহে ভাবিছিলোঁ।
অ' কি কথা।
এই তোমাৰ নিৰৱতা মানে নিৰৱতাটো এটা শক্তি বুলি গম পাইছা নাই। নে তোমাৰ তোমাৰ এতিয়া ধৰি লোৱা নিৰৱতাৰ শক্তি। এটা আছে নহয় বহুত শক্তি আছে হয় নহয় এতিয়া সেই নিৰৱব। তাৰ শক্তিৰ বিষয়ে অকমান মানে তোমাৰ পৰা জানিবলে মন গৈছিল আৰু। সেইকাৰণে ফোন কৰিছিলোঁ অ' অকণমান কোৱাচোন বাৰু নিৰৱতাৰ শক্তিৰ বিষয়ে।
উম আচলতে আমি নিৰৱতা মানে কি হয় নিৰৱতা মানে অকল ই। এইটোৱে নহয় যে আমি কথা পতৰা নোকোৱাকৈ মনে মনে থাকোঁ নিবুুকা নিচিনাকৈ থাকোঁ। অকল সেইটয়ে নুবুজায় কিন্তু। নিৰৱতা মানে কি মানে নিৰৱতা যেতিয়া মানুহৰ মনত সেই শক্তি। থাকিব তেতিয়া কি কৰে সেই মানুহৰ মনক একদম শান্ত কৰি ৰাখে। আৰু কি হয় মানুহ যিমানে নীৰৱ ভাৱে থাকে একদম শান্ত হৈ থাকে। তেওঁলোকৰ মানে একদম। শুদ্ধ বিবেচনা কৰিব পাৰে একদম চিন্তা চৰ্চাটো সিহঁতৰ একদম স্পষ্ট হয়। আৰু কি হয় প্ৰয়োজন অনুসৰি মানে নিজকে নিয়ন্ত্ৰ। তন কৰি ৰাখিব পাৰো আমি ধৰা এতিয়া কি। কিছুমান মানুহ দেখো যিবিলাকৰ নিৰৱতা শক্তিটো একেবাৰেই নাই যাৰ ফলত। কি হয় তেওঁলোকে তোমাৰ এ একদম সৰু সৰু কথাতে তেওঁলোকে সেই কথা। কথাবোৰ বহুত বেছিকৈ ভাবি লয় মানে তেওঁলোকে যে শান্ত হৈ থাকিব নোৱাৰে মানে আমাৰ। যিটো ৰেলাশটেচন বুলি কওঁ সেই ৰিলাস কৰা শক্তি। সেইটো তেওঁলোকৰ একেবাৰে নাথাকে যাৰ ফলত কে। কেতিয়াবা ধৰা কৰ'বাত কিবা এটা কথা শুনি আহিব নহয় ধৰা এনে কিবা এটা। শুনিলে আমাৰ গাঁৱত এনেকে এক্সিডেণ্ট এটা হল সেই কথাটোকে মানে সিহঁতে ইমানেই ডাঙৰ কে ভাবিব। ইমানেই বেছিকে তেওঁলোকে এইটো প্ৰচাৰ কৰিব যেন এই এক্সিডেন্টটো যেনিবা সিহঁতৰহে হৈছে। তেনেকুৱা কৰিব কিন্তু মানুহে আচলতে নিৰৱতাটো মনাই ৰাখিব পাৰিব লাগিব। নীৰৱ হৈ যিমানে থাকিব। সিমানে তেওঁলোকৰ আচলতে মানে যিটো মানে ধৰা ব্যৱহাৰ। বা তেওঁলোকৰ যি। মানে হেৰিতটো তেওঁলোকৰ যিটো চৰিত্ৰটো সেইটো দিনক দিনে। ভাল হৈ গৈ থাকিব আৰু কি হয় আমি দেখো যে যেতিয়া। যেতিয়া আমাৰ খং উঠে বা যেতিয়া আমাৰ বহুত। বেছিকৈ খং উঠে তেনেকুৱা মুহুৰ্তত কি হয়। আমি যদি নিৰৱতাটো ৰক্ষা কৰি ৰাখিব পাৰো তেতিয়া আমাৰ পৰিস্থিতিটো ভালে থাকে। কিন্তু কি হয় যেতিয়া আমি নিৰৱতাটো একেবাৰে বজাই ৰাখিব নোৱাৰো। আমাৰ খং উঠিলে কি হয় কিছুমান মানুহ পাগলৰ নিচিনা হৈ পৰে। এনেকুৱা কৰিব যেন হয়। কাবাৰ লগত যদি কিবা এটা তৰ্কাতৰ্কি লাগে তেনে তেওঁলোকে এনেকুৱা কৰিব যেন সেই মানুহজনক মাৰিয়ে পেলাব। সেনেকুৱা ব্যৱহাৰ কৰে কিন্তু আচলতে সেই গুণবোৰ একেবাৰে ভাল নহয়। কিছুমান লোক তেনেকুৱা আছেও যি লোকৰ নিৰৱতা শক্তিটো একেবাৰে নাই যাৰ ফলত। কি হয় কেতিয়াবা মানে বন্ধু। বন্ধু বান্ধৱৰ লগতে তোমাৰ ঘূৰা ফুৰা কৰি থাকোতে কেতিয়াবা এনে ধেমালি ধেমালি তে তৰ্কা তৰ্কি লাগে। যাৰ ফলত কি হয়, এনেকুৱা বহুতো নিউজ আজিকালি শুনিবলৈ পাইছো যে নিজ নিজৰ লগৰ বন্ধুকে যিজন বন্ধুৰ লগত তেওঁ জন্মৰ পৰা থাকিলে, সেই বন্ধুজনকে তেওঁলোকে কি কৰে খং উঠাৰ ফলত একেবাৰে মানে হত্যা কৰি পেলায়। এই নিউজ বিলাক আমি আজিকালিৰ দিনত খুব শুনিবলৈ পাইছো। তাৰ একমাত্ৰ কাৰণ হৈছে তেওঁলোকৰ যি নিৰৱতা শক্তি, সেই শক্তিটো একেবাৰে নাথাকে। মানুহৰ এই শক্তি থকাটো একেবাৰে দৰকাৰী। কাৰণ তুমি যিমানে শান্ত হৈ থাকিবা তোমাৰ সিমানে মগজুটো শান্ত হৈ থাকিব। তুমি ভাল এটা বিচাৰ বিবেচনা কৰিব পাৰিবা। আচলতে কি হয় নিৰৱতাই কি কৰে নিৰৱতা শক্তি সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। আমি যেতিয়া এটা সঠিক সিদ্ধান্ত ল'ম তেতিয়া কি হয় আমাৰ সেই সিদ্ধান্তটো কেতিয়াও ভুল হ'ব নোৱাৰে। আমি ধৰা কিবা এটা সিদ্ধান্ত লোৱাৰ আগত কিছুমান মানুহ এনেকুৱা থাকে কৰো নে নকৰো। কৰো নে নকৰো, এই ভাৱটো তেওঁলোকৰ মনত খুব আহে। হে যদি তুমি সেই ইমান উঠোল মুঠোল পৰিৱেশৰ সৃষ্টি নকৰি তুমি একদম শান্ত ভাৱে যদি কথাটো ভাবা, এই কামটো যদি এনেকে কৰো তেতিয়া ভাল হব। গতিকে মই সিদ্ধান্তটো লোৱাই ভাল। এই যেতিয়া শান্ত মনোভাৱটো তেওঁলোকৰ থাকিব তেতিয়া তেওঁলোকৰ কোনো সিদ্ধান্তই ভুল হব নোৱাৰে। আচলতে আমি সকলো পৰিস্থিতিতে আচলতে তৰ্ক কৰাতকৈ কেতিয়াবা নীৰৱ হৈ থকাটোহে অতি ভাল। কেতিয়াবা কি হয় নীৰৱ যোনসকল লোক নীৰৱ হৈ থাকে তেওঁলোকক কিন্তু বৰ বুদ্ধিমত্তাৰ ব্যক্তি বুলি কোৱা হয়। কাৰণ তেওঁলোকে ধৰা সঠিক যিখিনি সিদ্ধান্ত সেইখিনি লব পাৰে। আৰু কি হয় কেতিয়াবা কাজিয়া পেচাল লাগিলে, তোমাৰে ধৰা কাৰোবাৰ লগত কাজিয়া লাগিলে। যদি তোমাৰ কোনো দুখ নাই বা দুখ থাকিলেও তুমি কি কৰিব লাগে, সেই মানুহখিনিক আচলতে এভইড কৰি দিয়াই ভাল। এই মানে কাজিয়া পেচাল কৰি আচলতে কোনো লাভ নাই। তুমি যিমানে নীৰৱ হৈ থাকিবা তুমি যিমানে শান্ত হৈ থাকিবা তুমি যদি তেওঁৰ মানে তেওঁৰ যি তৰ্ক কৰি থাকে তুমি যদি একো উত্তৰে নিদিয়া তেতিয়া কিন্তু তেওঁলোকে তোমাক আকৌ উভতাই একো এটা নুশুধে। কাৰণ তেওঁলোকে তেওঁলোকৰ মনোভাৱ কেনেকুৱা ধৰণৰ সেইটো নাজানো বাৰু। তেওঁলোকে যিয়ে নাভাবক তুমি যদি উত্তৰ একো নিদিয়াত তেনেহলে তেওঁলোকে পুনৰ কেতিয়াও মানে সেই কথাটোত আকৌ লাগিবলৈ নাহে।
অ উত্তৰ নিদিলে লাজে লাজ পাই যাব।
অ সেইটোৱেই। সেইকাৰণে আৰু কি হয় আমি বহুতো সফল ব্যক্তি দেখিছো। এই সফল ব্যক্তি সকলৰ ক্ষেত্ৰত কিন্তু নিৰৱতা শক্তিটো বহুত দেখা যায়। তেওঁলোকে এই নিৰৱতাক বহুত গুৰুত্ব দিয়ে। মানে তেওঁলোকে ধৰা, আমি যিমানেই সফল ব্যক্তি দেখিছো চাবাচোন বহুত শান্ত প্ৰকৃতিৰ। তেওঁলোকে ধৰা এনেকুৱা ধৰণৰ কাম কাজ বোৰ খুব কমেই কৰে। এইবোৰ চিঞৰ বাখৰ কৰা, তাৰ পিছত ধৰা মানুহৰ লগত কাজিয়া পেচাল কৰা তৰ্ক বিতৰ্ক কৰা এই কামবোৰ তেওঁলোকৰ ক্ষেত্ৰত একেবাৰেই দেখা নাযায়। তেওঁলোক যে সফল হল তাৰ আঁৰত কিন্তু নিৰৱতা বটাই বহুত সহায় কৰি থৈছে। কাৰণ তেওঁলোকে সেই শান্ত হৈ যে থাকে তেওঁলোকৰ কিন্তু চিন্তা ভাৱনাবোৰ আমাতকৈ বহুত বেলেগ। যি লোক আচলতে বহুত শান্ত তেওঁলোকৰ তোমাৰ চিন্তা চৰ্চা বোৰ চাবাচোন আমাতকৈ কিন্তু বহু গুণে পৃথক। আমি যিটো চিন্তা -চৰ্চা কৰো আমাৰ পৰিস্থিতিটো আমি বহুত বেয়া কৰি পেলাও তেওঁলোকৰ কিন্তু তেনেকুৱা নহয়। তেওঁলোকে যিটোৱে চিন্তা কৰে। সেইটোৱে সদায় ভাল চিন্তা হয় তেওঁলোকে মনত কেতিয়াও মানে বেয়া চিন্তা নাহে এতিয়া মই ধৰা নিৰাপত্তা শক্তি, তুমি যিটো প্ৰশ্ন কৰিছিলা। অকমান অবগত কৰাবলৈ দিছিলা মই যিখিনি মানে নিৰৱতাৰ ওপৰত জ্ঞান আছিলে। যিখিনি ধৰা মোৰ সাধাৰণ জ্ঞান আছিলে তাৰে ভিতৰত কিছু- কিছু কথা তোমাক অৱগত কৰাই দিছো বাৰু দেই এতিয়া। মোৰো ধৰা কিছুমান কথা জানিবলৈ ইচ্ছা আছিলে নিৰাৱতাৰ ওপৰত এতিয়া তোমাৰ মতামত টো আগবঢ়োৱাচোন তোমাৰ মতে তুমি কি বুলি ভাবা।
অ এতিয়া তুমি ইতিমধ্যেটো তুমি বহুত কথাই কৈয়ে দিলা হয় নহয় বুজাই দিলা মোক বহুত কথা। এ নিৰৱতাৰ মানে তুমি শক্তিটো কিমান হ'ব পাৰে তুমি সেই কথাটো তুমি বুজাইছা হয় নহয়। কিন্তু তোমাৰ আমি যদি সেই যিটো নীৰৱতা সেই নীৰৱতা যদি আমি অৱলম্বন, কৰিব নোৱাৰো হয় নহয়। তেনেহলে কি হয় এতিয়া তোমাৰ বহুত মানুহৰ তোমাৰ বহুত ডাঙৰ -ডাঙৰ প্ৰবলেমো হৈছে হয় নহয়। এতিয়া তোমাৰ সেই সেই নিৰৱতাৰ যিটো শক্তি সেই শক্তিটো নথকা থকাৰ কাৰণে তোমাৰ এতিয়া কি হৈছে বহুত ল'ৰা ছোৱালী মানে তোমাৰ এই মৃত্যু মুখতো পৰিছে হয় নহয়।
অ
সেই কেৱল অকল সেই নিৰৱতাটো অৱলম্বন কৰিব নোৱাৰাৰ কাৰণে হয় নহয়। ধৰি লোৱা আমি কিছুমান ক্ষেত্ৰত তোমাৰ কিছুমান তোমাৰ স্থানত। মানে তোমাৰ সেই কাইজীয়া, পেচাল যে হয়। সেই তেনেকুৱা ক্ষেত্ৰত আমি বেছিকে মানে নিৰতাটো অৱলম্বন কৰিব লাগে গম পাইছা।
হয় হয়।
কিন্তু মানে শুনা যেতিয়া তোমাৰ এখন কাজিয়া লাগে কাজিয়াত তোমাৰ মানুহৰ খং, বিলাক কিমান মানে ওপৰলৈ গুচি যায়। হয় নহয় মানুহৰ খং, বিলাক বহুত বাঢ়ি -বাঢ়ি গৈ থাকে। যেতিয়া তোমাৰ খং বিলাক বাঢ়ি গৈ থাকিব তেনেহলে সেই খংটো মানে আউ অফ কন হৈ যায় গম পাইছা আৰু সেই সময়ত যদি তুমি যদি নিৰৱতা অৱলম্বন কৰি দিয়া। এনে তোমাৰ সন্মুখত যিজন ব্যক্তি থাকিব। সেই ব্যক্তিজনৰ তোমাৰ কি হ'ব মানে খংটো অলপ কমি যাব গম পাইছা নাই। কিন্তু তুমি যদি সেই সময়ত যদি নিৰৱতা অৱলম্বন নকৰি তুমি যদি কি কৰা তুমিও যদি তেওঁৰ ওপৰত খং কৰা। বা তেওঁ তুমিও যদি কাজিয়া কৰিবলৈ আগবাঢ়ি যোৱা তেনেহ'লে কি হ'ব। তেওঁৰ খংটো, আৰু দুগুণ হৈ গৈ থাকিব বাঢ়ি বাঢ়ি গৈ থাকিব নহয় জানো যিহেতু ইতিমধ্যে। তোমাৰ সেই অ যিজন তোমাৰ হেৰিয়াত আছে। অপনেন্তট আছে তেওঁটো তোমাৰ খংটো উঠিয়ে আছে কিন্তু আৰু যদি তুমি কাজিয়া কৰি দিয়া তেতিয়াহ'লে আৰু খংটো বাঢ়ি যাব ন। আৰু তেতিয়া কি হ'ব? তেওঁ যেতিয়া আউট অফ কণ্ট্ৰল হৈ যাব খংটো তেনেহলে তেওঁ তোমাৰ কাজিয়া ফলত তোমাক মানে মাৰিব পাৰে হয় নহয়। তোমাৰ মানে জান লব পৰাকৈ তোমাৰ হামলাও দিব পাৰে মানে গম পাইছা এটেক কৰি দিব পাৰে গতিকে সেইটো ক্ষেত্ৰত ত্রত চাবলৈ গ'লে আমাৰ নিৰৱতাৰ শক্তিটো আমি সেইকন জেগাতে প্ৰদৰ্শন কৰিব লাগে গম পাইছা নাই্ মানে যিকন সময়ত তোমাৰ মানে এনেকুৱা লাগিব তুমিতো নিজে গম পাবাই ন। এইটো সময়ত তোমাৰ নিজৰটো চিন্তা শক্তিটো আছে যে তোমাৰ এইটো সময়ত মই কি কৰিব লাগে এইটো সময়ত কি কৰিব নালাগে সেইটো কথাটো। সকলোৱে জানে ন সেইকাৰণে আমি ভাল সময় সূচী চাই মেলি আমি কোনটো সময়ত মানে ভালকৈ শান্তিকে থাকিলে নিৰৱতাই থাকিলে লাভ হয়। সেই সময়টো চাই মেলি আমি নিৰৱতা অৱলম্বন কৰিব লাগে গম পাইছা। এতিয়া মই তোমাক এইটোও কোৱা নাই যে তুমি অকল নীৰৱতাই অৱলম্বন কৰিব লাগিব সেইটো কথা কোৱা নাই কিন্তু মানে সেই কিছুমান ক্ষেত্ৰত যেনে ধৰি লোৱা কাজি কাজিয়া হৈ আছে তোমাৰ ধৰি লোৱা কিছুমান সামাজিক ক্ষেত্ৰত হয় নহয় সেই তেনেকুৱা ক্ষেত্ৰত মানে নিৰৱতা অৱলম্বন কৰিলে বহুত ভাল মানে গম পাইছা নাই তুমি কিবা এটা পদ ক্ষেপ লোৱাৰ আগতে তুমি যদি সেইটো পদক্ষেপ নলৈ যদি তুমি নিৰৱতা অৱলম্বন কৰা তেনেহ'লে সেইটো তোমাৰ মানে বহু গুণে ভাল বুলি মই শ্ৰেষ্ঠ বুলি মই ভাবো কম
উম হয় হেল্ল' তোমাৰ মাততো শুনিব পৰা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'